হেল্লো
হেল্ল'।
কি খবৰ?
ভালে। তোমাৰ কি খবৰ?
মোৰো ভালেই দিয়া।
অ'।
বাকী কি কৰিছা? চাহ পানী খালা?
অ, এই খাই বৈ এতিয়া অলপ ব জিৰণি লৈছো, তুমি খালা?
অ, মই খালো। আজিৰ পৰা মানে অকমান স্বাস্থ্যৰ ধ্যান লৈছো, দাইটিং কৰিম বুলি ভাবিছো।
অ', ভালে কৰিছা দিয়া।
সেইকাৰণে অকমান মানে মিউজলি খালো তাৰ লগত অকমান ড্ৰাই ফ্ৰুটছ দিলো তাৰ পিছত মই মানে গাখীৰ নাখ খাওঁ যে গৰম পানীৰ লগতে খালো। তাৰপিছত আকৌ অ এই অলপ আগতে গ্ৰীণ টি খাইছোঁ।
অ অ অ।
পোৰা মানে হেল্ডি খাম আৰু বেছিয়ে মানে গা চা ভাল নলগা হৈছে।
খাব লাগে খাব লাগে হেল্ডি ফ্ৰুত এইবিলাক খাব লাগে। শৰীৰৰ কাৰণে ভাল। ভাত পানী বনালো মানে বনোৱা হোৱা নাই দেৰিকে বনাম অলপ। দেৰিকে ভাত খাম আ আজি। তেনেকুৱা নাই একো।
অহ। আমি আজি হেৰি কি কয় কচু মাংস খাম, জানা?
অ' লোকেলটো নেকি?
অ' লোকেল লোকেল ক'লা কচু যে ঠাৰি কচুটো যে
অ'হ অ'।
অ মানে বহুত দিন হ'ল খোৱা নাছিলো, আজি দেউতা আহিছে মানে ত দেউতাই কৈছে কি খাওঁ দিয়া বোলে আজি কিবা এটা হেৰি কৰোঁ আৰু দিয়া খাওঁ বুলি ক'লে। চা আনিছে মায়ে কচু কাট টি আনিছে এতিয়া বনাব কি ধুনীয়া লাগে নহয় খাই চাবাচোন।
অ', খাইছো আমিও খাওঁৱে চাইডৰ।
অ', বৰ ধুনীয়া লাগে ন কচো জাল একেবাৰে। বহ বহুত মানুহে কচু বনাবই নাজানে।
নাজানে-নাজানে।
আমাৰ মায়েটো যেতিয়া বনায় ন একদম কচু মানে গাতে নধৰে কি ধুনীয়া বনায় চবে কৈয় কেনেকে বনাই কচোন। হেৰি নধৰে, জালে নধৰে মানে নখজোৱাই বুলি কয়।
কিছুমান আকৌ জ্বলা চলা নিদিয়ে যে জালুক সেইটো কাৰণে ধৰেই চাগে। বনোৱাৰ লগতো কথা হয় নে নহয়? পিছে দেউতা কেতিয়া আহিল তোমাৰ?
দেউতা আজি আহিছে। দেউতা মানে ওচৰতে, ঘৰৰ ওচৰতে পষ্টিং হৈছে যে মায়ে ৰাতিপুৱাই ফোন কৰিলে আৰু। যে আহিব নেকি বুলি পিনে, তাৰ পিছত ভাইটিয়ে গৈ পিনে লৈ আহিলেগে।
অ' ভালে হৈছে দিয়া। হেৰি কি বুলি কয় মানে আজি আকৌ যাব হৈ গৈছোগে।
অ' যাবগে, যাবগে মানে ছুটি নাই নহয়। এনে তেওঁ আজি মানে ডিউটি নাছিল যে। সেইকাৰণে বোলে এপাক ঘৰতে আহোগে দিনটো এসাঁজ খাই আহোঁগৈ বুলি পিনে আহিলে। ৰাতিলৈ যাব লাগিব আৰু আকৌ ভাইটিয়ে থৈ আহিবগে। উম, ৰাতিলে যাব আৰু যাব আৰু চাৰি, পাঁচটা মানত যাই দিব আৰু
উম, উম, উম।
বেছি দূৰ নহয়, আধা ঘণ্টা দূৰহে।
অহ'।
উম, সেইটো কাৰণে মানে। বাইক উম।
কছু কি তোমালোকে মানে কিনি খোৱা নেকি সেইটো চাইডে?
নাই, নাই, নাই আমাৰ এই ওচৰতে পথাৰ এখন আছে। তো পথাৰখনৰ কাৰণে মানে মানে তাতে মায়ে গ'লে আৰু ঘৰৰ ওচৰতো আছে অলপ। কিন্তু এইখিনিয়ে মানে এসাঁজ নহ'ব। ত' মায়ে তাতে কাটি আনিলেগে আৰু।
উম'। সিদিনাখন আমাৰ ঘৰত, আজি, আজি তোমাৰ এই, ঘৰতে লগা শাক-পাচলি আছে কোমোৰা জালি লাগি আছে তাৰ লগতে দিম আৰু দালিৰ লগত। উম। ঘৰতে লাগিছে কোমৰা এই বিলাক, ৰঙালাও।
দিয়া তোমালোকৰে ঘৰতে বস্তু চব লাগিছে যেতিয়া ব খ লাগে ভাতকেইটা বাদে মানে চব
অ' দিয়া কিনি নাখালেনো তাক কোনে দিব। আমাৰ ইয়াত গাওৰ জেগা যিহেতু। দিলেই বস্তু বাহিনি পাই বুলিয়ে ক'ব পাৰি আৰু শাক-পাচলিৰ ক্ষেত্ৰত
গাঁৱত থাকিলে, আজি বোলে তুমাৰ কিবা এটা নাইকিয়া হৈছে, অকনমান বোলে পথাৰলৈ যাওঁ কিবা বি শাক অলপ বুটলি আনো তেনেকেও খাব
উম মাছ থাকৰ কথা ভালে আৰু। উম'
চব কিনিবই লাগিব। কিনিলেও, এইবিলাক চব হেৰি ঔষধ দিয়া বস্তু একো ফ্ৰেছ বস্তু নোপোৱা।
হয়, হয় মাছ, শাকৰ অভাৱ নাই আৰু আমাৰ ইয়াত। যিহে তথাপিও তেনেকুৱা গাঁৱত।
কলং থাকিলেতো আৰু মানে প্ৰব্লেম নাই। উম' আছে চাগে ন তোমালোক
অ' এইফালে আমাৰ অ' বিল আছে, কলং আছে।
নহলে লোকেল মাছটো তোমালোকে ধুনীয়াকে সদায় খাব পাৰাচোন। খাওঁ বুলি ক'লে।
মাছ চাছ মৰা মানে মানুহ আছে যে আমাৰ ইয়াত।
অ', অ', অ', অ। ভালেই বাৰু দিয়া, আমাৰ আকৌ চব কিনিবই লাগে জানা।
হয়, এ দিয়া। তোমালোকৰ এইফালেনো ক'ত পাব এতিয়া কোনেনো মাছ মাছ মাৰিব যাব হয় নে নহয়? আমাৰ ইয়াত আকৌ, মাছ অনবৰটে মাৰি থকাই হয়।
তাকে, মায়ে মোকে বনাব দিয়ে নেকি আজি কছো মোৰ অকমান দাউতে হৈছে।
হয় নেকি।
তাকে। ধুনীয়াকে বনাই দিম ভাবিছো। শিকাই দিব আৰু মায়ে কেনেকে বনাই, মই অকনমান জানো বাৰু। এনেকৈ মাংসখিনি প্ৰথম ভাজি ল'ব লাগে। হয় নে নহয়? তাৰ পিছত ভাজি লোৱা। তাৰ পিছত শাকখিনি ধুনীয়াকৈ তাৰপিছত দিব লাগে, শাকখিনি হোৱাৰ পিছত নিমখ চিমখ দি, যিখিনি মছলা দিব লাগে, দি ভাজি ল'ব লাগে অলপ। তাৰ পিছত ধুনীয়াকে সেইখিনিয়ে মানে কচুৰ পৰা যোনখিনি পানী ওলাব সেইখিনিয়ে দি সিঁজি। জীব দিব লাগে। তাৰপিছত অলপ খাৰ এটোপমান দিব লাগে, ক'লা খাৰ।
উম, এতিয়া মানে হেৰিতটো নাহে, টেঙচি লগা খোৱাত
হা, টেংচি থাকা সোৱাদটো নাহে সেইটোয়ে। সেই
ধুনীয়াকে বনোৱা আৰু দেউতাক খুৱাই বোৱাই আজি পঠিয়াই দিয়া আৰু, হয়।
উম, তাকে বনাম আৰু, জীয়েকে বনাব আৰু বাপেকে খাব আৰু। উম, বাকী আৰু কি জানা মই কালি গাজ টেঙা বনাইছিলোঁ নহয়।
কিহৰ লগত?
গাছ টেঙা মাছৰ লগত বনাইছিলো, মোৰ মানে ইমান খাব মন গৈ আছিল ন ঘৰত
উম, এ ভাল ভাল গৰমত
আছিল মানে পাহাৰৰ ফালে।
আহ,
তাত যাওঁতে কিনি আনিছিলে পাহাৰীয়া যোনটো গছটো যে, তাৰপিছত আমি মানে অকমান ৰুকি পিনে ৰাখিছিলোঁ থৈছিলোঁ ধুনীয়াকে ব নিমখত কেইদিন মান ভি ৰাখি থৈছিলো চাৰি পাঁচ, ছয়দিনমান এনেকে ৰাখি থলো, তাৰ পিছত ধুনীয়াকৈ এতিয়া মানে নিমখটো ধুনীয়াকৈ তাত মিহলি হৈ গ'ল। এতিয়া মানে আমি টেমাত ভৰাই থৈছো, ভৰাই পিনে এতিয়া আচাৰ বনাম আৰু।
আচাৰ বনাইছা নেকি?
নাই নাই আচাৰ বনামহে, ভোত জলৈকীয়া লাগিব নহয়। ভোট জলকীয়াটো হ'লে মানে ধুনীয়া লাগে। হেৰি, কি গাছ টেঙাৰ লগত।
অ', অ', কেনেকে বনাবা বাৰু?
কোনেকে বনাম এক ছেকেণ্ড, ৰবা হা। হেৰি কি বুলি কয়, হেৰি কৰিবা মানে গাছ খিনি অকমান ৰ'দত দিয়াবা মানে সেনেকুৱাকে শুকাই নেপেলাবাগে, কটকটীয়া শুকানটো কৰি নেপেলাবা অকনমান মানে জুপ জুপিয়া অলপও থাকিব লাগিব হা, তাৰ তাৰপিছত ভোট জলকীয়া খিনি ল'বা ভোট জলকীয়াখিনিও অকণমান শুকাই ল'বা, মানে পানীটো মব লাগিব আৰু কাৰণ ভেঁকুৰ চেঁকুৰ নালাগিবলৈ।
অ'।
তাৰপিছত সেইটো কৰাৰ পিছত ধুনীয়াকে তাত দুই তেতিয়া একেলগে মিক্স কৰি পিনে তেল সানি দিবা নিমখ অলপ দিবা, হালধি দিলে দিবা, এনেকুৱা হ'ব আৰু।
ম তেল খিনি মানে গৰম কৰি ল'ব নালাগিব নেকি?
অ তেলখিনিও গম কৰি ল'বা আকৌ অলপ অকণমান কুহুমীয়া মানে।
দিলে হ'ল আৰু ন।
এনেকে খাবাচোন কি মজা লাগে আৰু কাচ টেঙা তুমি চাটনিও খাব পাৰা।
উম।
যেনেকে তুমি ৰাখি থৈছা ন, তেনেকে তাত ধুনীয়াকে অ' জলকীয়া তলকীয়া কাট চাটি পিনে বৰ ধুনীয়া লাগে মইতো কেচাই - কেচাই কেতিয়াবা চাটনি খাও পাপাৰ লগত। মোৰ দেউতাও মানে সেনেকে খায় যে।
গৰম আহিছে না এতিয়া এই গাজ টেঙা এইবিলাক খাব লাগে ভাতৰ লগত তৰকাৰি বিশেষকৈ
বহুতে কিন্তু গাজ টেঙাতটো ভাল নাপায় জানো। নাই মানে গোন্ধটো ভাল নাপায় কিয় নাজানো। মোৰ গোন্ধুটো মোৰ ইমান মোৰ ভাল লাগে মোৰ একদম মানে গোন্ধটো পোৱাৰ লগে - লগে বহুত ধুনীয়া লাগি যায় জানো খাও - খাও খামেই জানো এতিয়া এনেকুৱা লাগি যায়।
উ অ' দিয়া কিছুমানে বেয়া পাই আকৌ দেই গোন্ধটো মানে কা টেঙা বুলি কলে মই আকৌ। ভাল পাওঁ মাছৰ লগত তেনেকুৱা খাই পেলাই, মাংসৰ লগত অৱশ্যে খাই পোৱা নাই যেনি
মাংসৰ লগতো দিবাচোন মাংসৰ লগত যে
উম - উম।
মান এচামোচ মান দি দিবা পেলাই একে মজা লাগে কৈছোঁ।
উম
আৰু কিছুমানেতো গাহৰিৰ লগত খাই গাহৰিৰ লগত মানে সিহ বেছি আৰু
মইতো বাৰু গাহৰি নাখাও সেইটো কাৰণে মানে মই ল মানে মুৰ্গীৰ লগতে খাও আৰু।
উম, বনাই চাব লাগিব ৰ'বা এদিন মমান খাব লাগিব কেনেকুৱানো লাগে।
চাবা- চাবা- চাবা বৰ ধুনীয়া লাগে মইতো ভাল পাও। বহুত ভাল পাও আৰু এবাৰ হা মই এই গুৱাহাটীতে থাকোতে এয়াৰপৰ্টৰ ওচৰত মানে
উম - উম।
এখন হোটেল আছে, তাত মই মানে বগা হিচাপত আছে কেনে কে নাজানো কিন্তু তাত ইমান জ্বলা আছিল ন গাছ টেঙা খিনি মানে গোন্ধ জ্বলা বহুত। ধুনীয়া মিক্স আছিলে। কিন্তু তাত একো তেল নাছিলে একো মচলাজাতীয় একোৱেই বস্তু নাছিলে। কেনেকে মানে জ্বলাটো কৰিছে মই সেইটোৱে গম নাপালো।
ভাল লাগিছে চাগে খাই?
মই বেছি খাবই নোৱাৰিলো জলা যে ব ভাল লাগিছিল খাই।
চব বইলিং টাইপৰ চে বনাইছে চাগে ন।
নহয় সেইটো মানে আচাৰে আছিলে কিন্তু আমি এতিয়া যেনেকে আচাৰটো বনাও যেনেকে মানে তেল নিমখ দি পিনে বনাওঁ ন' তাত একোৱেই নাছিলে, আমি যেনেকৈ বগা, বগা গাজ টেঙাটো ৰাখি দিওঁ যে সেনেকে গাছ টেঙাটোয়ো আছে, তাত অকমানে জ্বলা বস্তুতো আছে খালি জ্বলাটো এতিয়া কেনেকে দিলে মই সেইটো বুজোঁ কেঁচা জলকীয়াহে দিছেনে, ভূত জলকীয়াহে দিছে কিন্তু একো ৰঙে নাই মানে বেলেগ বস্তু দিয়াৰ একো ৰঙে নাছিলে, বগাই হৈ আছিলে। হেল্ল',
কি এটা হিহতে চাগে সিহতৰ তাৰছে কিবা প্ৰস্তুতি কৰিবলৈ চাগে বনাইছে চাগে সিহতৰ
হ'ব পাৰে সেইটোও হ'ব পাৰে দেই মই মানে ভাবিছিলো। তেওলোকৰ পৰা সুধি লও নেকি যে কেনেকৈ আপোনালোকে বনালেনো। কি কৰিলেনো তাৰ পিছত আ নুসুধিলো বোলো আমি নিজে বনাম দিয়া ঘৰতে ন।
হয় দিয়া।
বাৰু ঠিকে, ঠিকে আছে ন' ৰাখিছোঁ দিয়া।